কি কৰিছা? মই আছো দিয়া এনেই আৰু অলপ বহি।
অঁ বাকী ৰানিঙৰ পৰা কেতিয়া আহি মই এনে আছো, ৰাণিঙৰ পৰা কেতিয়া আহিলা?
আজি মানে মই ৰানিং নগলো, অলপ ভৰি বিষাই আছ যে সেইটো কাৰণে।
অ গধূলি কি খালা? ইভিনিং স্নেক্স।
গধূলি আহ শ্লাইচ।
অ মই আজি আজি দৈ খালো দৈ।
দৈ খালা, ই সেইটোও হয় দিয়া ইমান গৰম পৰিছে।
উম আৰু দৈ খালে, মানে দৈটো এনো ডেইলি খোৱাটো ভাল এজ এ মানে চাইকজিষ্ট এজনে কৈছিলে ডেইলি দৈ খোৱাটো ভালে স্কিনো গ্ল' হয় বা মানে হেল্থো ভাল হয়।
আৰু স্কিনো ভাল হয়।
অ', স্কিন গ্ল হয়, দৈ ডেইলী খাব লাগে, এটলিষ্ট তিনি তিনিটাই মিল কৰাৰ পিছত দেইলি টো খালে খেলটো ভাল থাকে। বাকী আজি হেউৰি কি বুলি কয় আহ তাতে গৈছিলা তোমাৰ ট্ৰেইনিঙত গৈছিলা?
গৈছিলো গৈছিলোঁ।
অ', অ'।
আজি বৰ লাগিছে কিবা মোৰ ট্ৰেইনিঙত।
কিয়, কিয়, কিয়?
মানে মই স্পীচ শুনি মানে ইমান ভাল নাপাওঁ ন'!
অ', অ'।
তে বহুত ভাষণ দি আছে সেইটো কাৰণে।
অ', অ'।
পিছে এতিয়া ৰাতি কি খাবা?
ৰাতি আমাৰ আজি ভাতে বনাব বাকী দুপৰীয়াৰ চব আছে।
অ', হয় নেকি?
অ'।
এতিয়া কি কৰি আছিলা পিছে?
মই এতিয়া এনেই মোবাইল চাই আছিলোঁ।
মোবাইলত কি চাইছা?
ম'বাইলত মই নোটছ মানে ওলাই আছিলোঁ, ছেট জি পি তিত।
অ', কিহৰ নোটচ?
নোট মানে মোৰ হেৰি কি বুলি কয়, জিঅগ্ৰাফিৰ নোট ওলাই আছিলো।
অ', আচ্ছা।
তুমি কি কৰি আছিলা পিছে?
মই এনেই আৰু মোবাইল চাই আছিলো। দিনটো মানে টাইম নাপাওঁ ন' এতিয়া অলপ টাইম পাইছোঁ ফ্ৰী টাইম। সেইটো কাৰণে, আৰু টাইম পাছ কৰি আছোঁ। এনেই আৰু ৰিলচ ক্ৰোল কৰি আছিলো।
আমাক এই ৰিলচটোৱে কোনোবা দিনাখন আমাক এই ৰিলচটোৱে কোনোবা দিনাখন মাৰি দিব ন' ইমান মানে ইমান আমি মানে একদম মানে এদিকটেদ হৈ গৈছো আমি চ'চিয়েল মিডিয়াত ন'!
সেইটো হয়, কিন্তু মানে মোৰ মতে টাইম পাছৰ কাৰণে, এইটো ভাল আৰু।
অ', টাইম পাছ কাৰনে ভাল। কিন্তু, আমি মানে কি হয়, টাইম পাছ কৰোতে মানে কেতিয়াবা যদি অ', ফ্ৰী টাইমোটো আমি এইবোৰ এ কৰি থাকো ইউজ কৰি থাকো, পিছত এটা এডিক্যন হৈ যায়। পিছত আমি মানে চব পাহৰি এইবোৰে চাই থকা যায়।
উম, সেইটোও হয়, দিয়াচোন। এনেকুৱা কৰিব নালাগে মানে, ফ্ৰি টাইম বুলি ক'লে মানে কি চব টাইমতে নহয়, দিয়াচোন ধৰি লোৱা পঢ়া টাইমটো এক্সট্ৰা আৰু ফ্ৰী টাইমটো এক্সট্ৰা এনেকে ৰাখিলে হৈ গ'ল আৰু। নে কি অ', তেতিয়া হ'লে বেলেগ কথা যে ঘণ্টা তুমি মোবাইল চালা মোবাইলত যি চোৱা চাব পাৰা, আৰু এক ঘণ্টা পঢ়াৰ কাৰণে চালে মোবাইল হয় নে নহয়? চবৰে মানে বেলেগ বেলেগ কৰিলে নিজৰো ভাল।
মানে কি হয়, আহ, মানে আমি কি হয়, মানে অ, নিগেটিভ ৱেতে লৈ লও ফোনটো। মানে চবে কিবা নহয় কিবা চাব। বা ইনষ্টাত ৰিলচ চাব বা ফেচবুকত ভিডিঅ' চাব, মুভিজ চাব। কিন্তু আমি চাবা আমাৰ বে বেচিকেলি ইণ্ডিয়াৰ মানুহবোৰে কি হয়, নিজৰ মানে পঢ়াটো বা পঢ়া হওক বা কিবা কাম কাৰণে মবাইল ইউজ কৰা এনেই ৰাফ ইউজৰ কাৰণে মানে ফোনটো মানে চবে মানে ইউজ কৰি থাকো। কিন্তু অ অ, একচুৱেলি মানে ভালো হয়, বেয়াও হয়। আমি ভাল কৰিলে ফোন ফোন টো কিন্তু আমাক বহুত হেল্প কৰে। আজিকালি ছেট জি পি তি ওলাল বা কিবা এটি অনলাইন ফৰ্ম ফিলাপ কৰিব লাগিলে আমি মোবাইলৰ থ্ৰোৰে কৰিব পাৰো। সেইবোৰ এটা এডভানটেজত পৰে। কিন্তু আমি কি হয়, একদম মানে- মানে একদম মানে আমি ছচিয়েল মিডিয়া এডিকশ্যন হৈ গৈছোঁ, এডিকটেড হৈ গৈছোঁ। মানে অকল সেইবোৰে চলাই থাকো ভাল বস্তু টো দেখাই নাযায় আমাৰ চকুত। আমি অকল সেই চৌবিশ ঘন্টা ৰিলচ কল কৰি থাকো, মেছেজ কৰি থাকো, ষ্ট্ৰেঞ্জাৰৰ লগত।
মানে নিজৰ ওপৰত কথা হা। তুমি এতিয়া মানে কি মবাইল মবাইলটো লৈছা ঠিকেই, মবাইলটো এতিয়া তোমাৰ ওপৰত দেপেণ্ড যে তুমি ভাল কামত ইউজ কৰা, নে বেয়া কামত ইউজ কৰা, হয়নে নহয়? এতিয়া পঢ়াৰ কামতো ইউজ কৰিব পাৰা, বিজনেছ কামতো ইউজ কৰিব পাৰা, বহুত ভাল- ভাল আছে। সেইবিলাকতো ইউজ কৰি থাকিব পাৰা। কিন্তু এনে যদি চাই থাকা তেতিয়া তোমাৰ নিজৰো লছ, আৰু অ, মানে নিজৰটো লছ হবই। যদি একো নিশিকাই মোবাইলৰ পৰা হয় নে নহয়? মোবাইলত কিমান শিকা বস্তু আছে। আমি একেদিনাই শিকিব নালাগে, কিন্তু অলপ অলপকে শিকিব পাৰি।
অঁ। কিন্তু আমি সেইবোৰ বস্তু ইউজ নকৰো। বহুত বস্তু ভালো শিকাই যোনটো পৰা আমি বহুত শিকিব বস্তু পাওঁ। বাত আমি কি হয় সেইবোৰ নাচাওঁ, আমি কি চাওঁ যোন আমাৰ লাইফটো বেয়া কৰি দিব, সেইবোৰে আমি চৌব্বিশ ঘণ্টা অকল চাই থাকো। হয়নে নহয়? আজিকালি এ আই দুুনীয়া আৰ্টিফিচিয়েল অ, আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চৰ ধুনীয়া হয়। আমি আজিকালি ফোনত চব বস্তু পাই যাওঁ, চাট জি পি টিত মাৰা জেমেনিত মাৰা চব পাই যাওঁ। বাত ষ্টিল আমি কি কৰো নাই, আমি ভাল বস্তু একো চাৰ্চ নকৰো। আমি কি কৰো এতিয়া ফটো এডিট কৰিব লাগিলে, আমি চাট জি পি টি ক'জ আছে, চাট জিপিটি আমাৰ ফটোৰ লগত এটা মানে বেকগ্ৰাণ্ড চেঞ্জ কৰি দিয়া বা ইডিট কৰি দিয়া বাত আমি চেম এপত যদি পঢ়া কিবা বিচাৰো। সেইটোতো এটা বেনিফিটছ হয় নে নাই, আমাৰ নিজৰ লাইফৰ কাৰণে বা নিজৰ এটা পঢ়াত হেৰি হয় নে নাই। পজিটিভনেছ এটা আহে নে নাই? যে ঠিক আমি অ, আমি পঢ়িব কাৰণে, কিবা এটা পেগ্ৰাফ ওলালো, বুজি নাপালো, কিবা মিনিং আমি সুধিলো। যে চাট জি পি টি য়ে ইনষ্টাণ্ড ৰিপ্লাই দিলে। বাট আমি কি কৰো, সেইবোৰ নকৰো, আমি কি কৰো ফটো এডিটিং কৰিব দিওঁ, বেকগ্ৰাউণ্ড চেঞ্জ কৰিব দিওঁ। এইবোৰে আমাৰ মানে লাইফত নিজৰে এফেক্ট কৰে। আমি ভা একচুৱেলি মোবাইলতটো বেয়া নহয় আমি মানুহো বেয়া আমি ইউজ কৰিব নাজানো ভাল ভাল বেয়া মানে মানে অকল বেয়া তটোৰ ফালে যাওঁ মোবাইলৰ যদি কোৱা ভালতো আমি ইউজে নকৰো কোনো ইউজ নকৰো নাইনটি নাইন ইউজ কৰে সচিয়েল মিডিয়াত
এতিয়া মানে মানে সেইখিনি বেয়া কৰে কৰে আৰু কিন্তু যোনবোৰে ভাল সিহঁতে আগবাঢ়ি গৈছে আৰু আগবাঢ়ি যায় থাকিব মই ছাজেষ্ট কৰোঁ যে চবেই যাতে হালৰ ফালে যায় আৰু আৰু মোবাইলটোৰ কি আৰু যোনখিনি মানে আমাক লাগে অকল সেইখিনিয়ে যদি ইউজ কৰে লগা বস্তুখিনি আৰু অদৰকাৰী বস্তুখিনি যাতে ইউজ নকৰে আৰু
নকৰে অ
আজিকালি মানে বহুত প্ৰভাৱ পেলাইছে দিয়া ছ'চিয়েল মিডিয়া
বহুত বহুত মানে এডভানটেজ অ সেইটোৱে এতিয়া আমি কিমান সুবিধা হৈছে আহ আমি এতিয়া কিমান সুবিধা হৈছে আমাৰ যেতিয়া আমাৰ মাহঁতৰ জেনেৰে্যন নত মাহঁতে তেতিয়া কল আছিলে অকল মাহঁৰ জনেন হয় তু থাউজেণ্ড এইটীণ লৈকে কইছো ম‌ই তোমাক আমাৰ অনলাইন দুৰাটো ইমান চলাচল নাছিলে হা অফলাইনত চব হৈছিলে কলেজত যোৱা তুমি ইউনিভাৰ্চিটিত যোৱা তুমি চব অনলাইন একো হোৱা নাছিলে চব অফলাইন এতিয়া ইমান আমাৰ সুবিধা হৈছে আমি ঘৰত বহি বহি ডাঙৰ ডাঙৰ প্লেটফৰ্ম বোৰত ইজি
হেল্ল'
বোৰত আমি এপ্লাই কৰিব পাৰো এইটো এটা পজিটিভ হয় এইটো এটা এডভাণ্টেজ হয় আমাৰ লাইফত হা নগেটিভলি লৈ লওঁ আমি পজিটিভলি নলও আৰু যোনটো কাৰণে মানুহে কয় ফোনটো বেয়া একচুৱেলি ফোন টো বেয়া নহয় মানুহ বোৰে ইউজ কৰিব নাজানে
সেইটো হয় দিয়া ফোনটো বেয়া নহয় মানুহটোৰ মানে মাইণ্ডছেটটো বেয়া যদি মানে মানুহটো যদি ভালকে সেই নকৰে ইউজ নকৰে ফোনটো তেতিয়া হ'লে কেনেকৈ হেই কৰিব ন সেনেকে ভাল বস্তু শিকিব হেল্ল'